শুনা পাইছা, অ, অ, উম, উম, পাইছোঁ। কি কৰি আছা।
আছিলোঁ এনে অলপ চাহ পানী খাই গধূলি বহি আছিলোঁ
অ', অ, অ, অ, মনোজ। চাহ খাই উঠিলোঁ অলপ আগত মানে তোমাৰ লগত আজি এটা বিষয় ওপৰত আলোচনা কৰিম ভাবিছোঁ, বিষয়টো হৈছে বন্ধু। বন্ধুৰ ওপৰত মানে আলোচনা কৰিম বন্ধুৰ বিষয়ে তুমি কি বুলি ভাবা। এই বন্ধু শব্দটোৰ মাহাত্য কোৱাচোন তোমাৰ ভাষাৰে
বন্ধু শব্দতো মাহাত বাৰু সকলো সকলো জনৰে জীৱনত যথেষ্টখিনিয়ে থাকে কাৰণ যিহেতু বন্ধুত্ব আমাৰ জীৱনৰ মানে এক অমূল্য সম্পদ হয়। এ আৰু এজন মানে সঠিক বন্ধু যদি আমাৰ জীৱনত থাক কে সি আমাৰ সুখ সুখ দুখৰ য-যদি সংগী হয় তেতিয়া আমাৰ, জীৱনত, মানে এ যিটো বন্ধুত্বৰ মানে কমি থাকে সেইটো মানে যিটো ঠাই থাকে সেইটো সম্পূৰ্ণ ভাৱে মানে, পূৰ্ণ হৈ যায়। আৰু, মই ভাবোঁ যে মানুহে পৰিয়ালৰ বাহিৰেও বন্ধুৰ মাজ জত, মানে বহু সময় অতিবাহিত কৰে, কাৰণ ধৰা আমি কিছুমান মানুহে যিবিলাক পৰিয়ালৰ মানুহৰ লগত যিখিনি কথা মানে পাতিব নোৱাৰোঁ বা ক'ব নোৱাৰোঁ, পৰিয়ালৰ মানুহ সেইখিনি কথা আমি আমাৰ বন্ধুৰ লগত কথা পাতিব পাৰোঁ। আৰু যাৰ ফলত আমি আমাৰ যিখিনি সুখ দুখৰ কথা হওঁক বা আমাৰ ভাৱৰ কিছুমান আদান প্ৰদান সেইখিনি সেইখিনি আমি বন্ধুৰ লগত কৰিলে, আমাৰ মনটো ভাল লাগে দিয়াচোন, নে কি কোৱা?
একেবাৰে সঠিক কথা কৈছা, মানে কেতিয়াবা এনেকুৱা হয় নহয় যে তুমি খুব মানসিক চাপত ভুগি আছা, বা তোমাৰ এনেকুৱা কথা যি তোমাৰ ঘৰৰ, মানুহকো ক'ব নোৱাৰা, তেনে ষ্টলত তুমি একেবাৰে বিশ্বাসী মানে লগৰ এজনক তুমি ক'ব পাৰা তাৰ ফলত মানে কিবা সমাধান পোৱা নোপোৱা পিছৰ কথা তোমাৰ মনটোও পাতল হয়। হয় নে
হয় হয় একেবাৰে সঁচা কথা দেই মানে তেতিয়া মনটোৱে মানে ভাল লাগি যায় দিয়াচোন। আৰু মানে যেতিয়া এজন আমাৰ ভাল বন্ধু, এ আমাৰ আনন্দৰ সম সময়ত আমাৰ লগত থাকে আৰু সেই বন্ধুজনে তিয়া আমাৰ মানে এ দুখৰ সময়ত বা আমাৰ কঠিন সময়তো আমাৰ লগত থাকে তে এতিয়া আমি মানে সেই বন্ধুজনক গম পাওঁ যে এইজনে আমাৰ প্ৰকৃত বন্ধু। আৰু যি যোন বন্ধু ধৰা তোমাৰ আনন্দৰ সময়ত লগত থাকি, আমাৰ দুখৰ সময়ত আমাৰ পৰা আঁতৰি যায়েই সি জন বন্ধুক আমি এইটো প্ৰকৃত বন্ধু বুলি ক'ব নোৱাৰো তে সেই বন্ধুক আমি মানে এনেকুৱা ক'ব লাগিব যে চলনা কৰি আমাৰ লগত আছে -ছিলে যে আমাৰ ভাল দিন থাকোতে আমাৰ লগত থাকিলে আৰু
উম। উম। হয়। হয়। মানে এনেকুৱা হয় যেতিয়া ধৰক মোৰ লগত বহুত টকা পইচা আছে এতিয়া মোৰ ভাল গাড়ী আছে তেতিয়া কিন্তু মোৰ লগত পুৰা বন্ধু প্ৰভাৱ নাই, তেনেকুৱা ধৰণৰ হয়নে। যেতিয়া মোৰ লগত একো নাথাকিব বা মই খোৱাব পিন্ধাব পিন্ধে খুৱাব নোৱাৰিম তেতিয়া হয়তো মোৰ পৰা আঁতৰি যাব বা বেলেগ এজনীক এনে খিনি মানে তাতেই গম পোৱা যায় ন?
হয়। হয়। একেবাৰে আজিকালি মানে দেখা পায়ে থাকা ন বেছিভাগ মানে তেনেকুৱা বন্ধু বিলাক বেছিভাগ সেনেকে, সেই মানে তেনেধৰ তেনেধৰণৰ হয়। মানে বহুতো ক্ষেত্ৰত মানে তেওঁলোকক বিশ্বাস কৰিবলৈ যথেষ্ট কঠিন আৰু। মই ভাবো যে তোমাৰ ধৰা উম এজন মানে প্ৰকৃত বন্ধু বন্ধুৰ মাজত তোমাৰ ধৰা সততা হওক বিশ্বাস হওক বা সহানুভূতি তাৰ পিছত সহযোগিতা আৰু পাৰস্পৰিক সন্মান এইকেইটা যদি গুণ থাকে মই ভাবো যে তেতিয়াহে মানে সেই বন্ধুজনক আমি প্ৰকৃত বন্ধু হিচাপে মানে কৰ পাৰো। কাৰণ বিশ্বাস হৈছে তোমাৰ তাকে মানে ইকা যদি বিশ্বাস নাথাকে তেনেহ'লে বন্ধুত্বৰ একো মানে তাৰে হেৰি নাই অৰ্থ নাই কাৰণ বিশ্বাস হৈছে বন্ধুত্ব তোমাৰ মূল ভেঁটি। আৰু বিশ্বাস যদি নাথাকে কোনো সম্পৰ্ক এতিয়াও দীঘলীয়া সময়লৈকে মানে ঠিক সি নাথাকে দিয়াচোন সেইটো কেতিয়াও সম্পৰ্ক নহয়ে। মই এটা উদাহৰণ দিব পাৰো মানে মই এটা উদাহৰণ দিব বিচাৰো যে মোৰ এজনী বান্ধৱী আছে। মোৰ স্কুল মানে বিদ্যালয় সময়ৰ পৰাই মোৰ বান্ধৱী হয়। আমি ধৰা প্ৰায় প্ৰাক প্ৰাথমিকৰ পৰাই আমি বান্ধৱী আজিলৈকে মোৰ লগত তাই মানে অ বন্ বন্ধুত আছে আমাৰ মাজত সেই বিশ্বাস খিনি থকাৰ বাবে আমাৰ অ মানে বন্ধুত্বতো এতিয়ালৈকে চলি আছে, দিয়াচোন।
হয় হ, য় খুব ধুনীয়া কথা কৈছা তুমি মানে, মানে মানে এনেকুৱা ধৰণৰ বন্ধু বহুত কমেই পাই বা এনেকুৱা ধৰণৰ বন্ধু মানে শেষলৈক কে যোনে মানে থাকে বা সহায় কৰে এতিয়া ধৰা মানে তোমাৰ কেতিয়াবা বিপদ হ'ল যে তুমি ফোন কৰি দিলা ঘপককৈ আহি গ'ল। হয়নে? তেনেকুৱা ধৰণৰ খুব কম থাকে কিন্তু।
হয়। হয়। একেবাৰে সঁচা কথা আৰু মানে এ আজি -কালি বন্ধু বিলাকে তুমি চাবাচোন যেতিয়া তোমাৰ ওচৰত কিবা থাকিব তুমি যেতিয়া কবা যে এ বোলা আজি ক'ৰবাত ক'বালৈ যাওঁ, খাওঁগে বা ক'ৰবাত ফুৰিবলৈ যাম খৰচা খিনি মই দিম তেতিয়া মানে ঘুপুকে লগত যাব আৰু যেতিয়া তুমি ক'বা যে আজি মোৰ ওচৰত নাই বোলা আজি তুমি খুৱাবা বা তুমি দিবা তেতিয়া ক'ব যে নাই মোৰ ওচৰতো নাই বা যিকোনো ধৰণৰ ধৰা বাহানা কৰিব ধৰিব, সেনেকুৱা ধৰণৰ বাহানা কৰিল‌ তেতিয়াই তুমি গম পোৱা তুমি মানে গম পাব লাগে যে সেই বন্ধু হয় নে নহয়, মানে তেনেকুৱা কামত তেওঁলোকে পিছ হুঁহকি থাকে।
উম আৰু আজিকালি মানে এই সামাজিক মাধ্যমতে বা বাতৰিতে হত দেখা পাই থাকোঁ, এই ধৰা কেইজনমান বন্ধুৱে কেলে একে লগে মিলি কৰ'ৰবাত গৈছে আকৌ সেই এজনে তাক আকৌ তাত কৰ'বাত মাৰি পেলালে। গতিকে ভাবিছাচোন বন্ধুৰ নামত তেনেকুৱাবলাকক কি বুলি ক'ম মানে? এনেকুৱা ঘটনাবলাক আজি প্ৰায় হৈ থাকে হয়নে?
হয়- হয় একেবাৰে সঁচা কথা আজিকালি বাতৰিতো যথেষ্ট পৰিমামানে এনেকুৱা, এনেকোৱা ধৰণৰ ঘটনাই চলি থাকে যে। তুলন হয়- হয়। হয়- হয় মানে তাকে, বন্ধুত্ব চলনাৰে, তোমাৰ মানে লৈ যাব, বেলেগ ঠাইলৈ বা বেলেগ দেশলৈ। বা চলানা কৰি পিনে তাত লৈ গৈ পিনে আৰু বিভিন্ন ধৰণৰ কুকৰ্মত মানে তেওঁলোকক কৰি দিয়ে। বা বিভিন্ন ধৰণৰ দুৰ্ঘটনা। ঘটনা সংঘটিত হয় দিয়াচোন। আজিকালি মানে বাতৰিত যথেষ্ট পৰিমমানে এনেকুৱা ধৰণৰ সমাচাৰ বা -বা বাতৰি দিয়ে থাকে। আৰু মই ভাবো যে তোমাৰ এইম যিহেতু বন্ধু আমাৰ জীৱনত থাকে। কিন্তু বিদ্যালয় জীৱনত বিদ্যালয় জীৱনত আমাৰ যিখিনি বন্ধু -বান্ধৱী হয় তেওঁলোকৰ মানে গুৰুত্ব আমাৰ জীৱনত। যথেষ্ট কিন বুলি ভাবো। কাৰণ এই সময়ত যিখিনি সেই খিনি আমাৰ বন্ধু -বান্ধৱী হয় সেইখিনি আমাৰ মানে শিক্ষাৰ এই সহযাত্ৰী হিচাপে এ থাকিলেও মানে। তেওঁলোকে আমাৰ মানে গোটেই জীৱনৰ বাবে সেই বন্ধুত্বৰ যিটো এটা এ, কি বুলি কয় তোমাৰ হয় এনাজৰী সেই এনাজৰী টো মানে গোটেই জীৱন ভৰ মানে বজাই ৰখাৰ কাৰণে বা বান্ধি ৰখা কাৰণে যথেষ্ট খিনি ভূমিকা মানে। পালন কৰে বুলি মই ভাবো। কাৰণ স বিদ্যালয়ৰ জীৱনতি খিনি বন্ধু বান্ধৱী থাকে তেওঁলোকৰ লগতে আমি একেলগে ধৰা পঢ়া শুনা কৰা, খেল ধেমালি কৰা, বিভিন্ন ধৰণে, বিদ্যালয়ৰ কাৰ্যসূচীতে অংশগ্ৰহণ কৰি আমাৰ বন্ধুত্বটোক আৰু আমি অধিক শক্তিশালী কৰি তলো। আৰু যেতিয়া মানে, আগন্তুক জীৱনৰ জীৱনৰ -কাৰণে আগবাঢ়ো তেতিয়া মানে সেই বন্ধুখিনিয়ে, মানে পিছলৈ মানে কাম আহে বুলি মই ভাবো। তুমি কি ভাব?
হয় -হয় ঠিক কথা কৈছ। অট্চা ময়ো ঠিক সেই একেদৰে মোৰ অনুভৱ, যে আমাৰ স্কুলীয়া দিনত যিখিনি বন্ধু -বান্ধৱ আটাইতকৈ সময় তেওঁলোকৰ লগত কটাইছোঁ। আছিলো। গতিকে সেই বন্ধুহীন -বান্ধৱ খিনি নিচিনা মানে মই এতিয়ালৈকে পোৱাৰ ভিতৰত, মানে কোনো হ'ব নোৱাৰে ধৰ সেইখিনি তেওঁলোকৰ লগত মানে একেলগে কটোৱা সময়, একেলগে খেলা ধূলা কৰা। একেবাৰে প্ৰাক প্ৰাথমিক অৱস্থাৰ পৰাই, আমি একেলগে মানে দশম শ্ৰেণীৰ পৰ্যন্ত উত্তীৰ্ণ হৈ একেলগে থাকিলো। তাৰ পাছত বাৰু বহুতে বেলেগ বেলেগ দিশত বেলেগ বেলেগ ফালে গুচি গ'ল। কিন্তু তথাপিও আজি পৰ্যন্ত মানে তেওঁলোকৰ লগত যি এক আত্মিক সম্প সম্পৰ্ক বন্ধুত্বৰ সেয়া আমাৰ প্ৰায় মানে বিভিন্ন অনুষ্ঠান -অনুষ্ঠান পৰ্বণত আমি, তেওঁলোকক লগ পাও। একেলগ হওঁ মাজে সময়ে সুবিধা অনুযায়ী গতিকে তেওঁলোকৰ নিচ নিচিনা মানে বন্ধু বান্ধৱ মই আজিলৈকে বেলেগ আন কতো বা পোৱা নাই।
হয়- হয় একেবাৰে সচা -সচা দেই মানে তুমি যিখিনি ক থা কলা সেইখিনি ময়ো একমত বাৰু। তোমাৰ কথাৰ লগত কিন্তু আজিকালি আমি দেখা, দেখা পাই থাকো ন যে আজিকালি যেনেকে ধৰা তোমাৰ বাস্তৱ বন্ধুত্বৰ লগতে, এই অনলাইন বন্ধুত ওলাইছে।
অ, হয় ঠিক -ঠিক
তাৰ বিভিন্ন ধৰৰ হয় -হয় -হয় বিভিন্ন ধৰণৰ সামাজিক মাধ্যামৰ জৰিয়তে অনলাইন বন্ধুত্ব গঢ়ি তোলে। যাৰ ফলত মানে যেনেকে কলা এই- এই বন্ধু কিছুমানে চলনা কৰি লৈ যায়। ঠাই লৈ তেনেদৰে মানে বহুত। ধৰণৰ মানে চলনা বা এই অনলাইন বন্ধুত্বৰ জৰিয়তে, হৈ থাকে বুলি মই ভাবো। আৰু এই অনলাইন বন্ধুত্ব আৰু তোমাৰ এই বাস্তৱ জীৱনৰ বন্ধুতৰ মাজ মাজত মানে যথেষ্টখিনি মানে পাৰ্থক্য আছে তেতিয়াচোন কাৰণ বাস্তৱ জীৱনৰ বন্ধুজনৰ লগত সন্মুখেনে সন্মুখেৰে আমি যোগাযোগ কৰিব পাৰো যাৰ ফলত সম্পৰ্ক আৰু বেছি গভীৰ হৈ উঠে কিন্তু অনলাইন যিবিলাক বন্ধুত হয় সেইবিলাক মানে উম সেইবিলাকত মানে সেই যিটো অ সন্মুখেৰে যোগাযোগ কৰে হয় একেবাৰে একেবাৰে বিশ্বাস কৰিব নোৱাৰি সন্মুখেৰে যিটো যোগাযোগ হয় সেইটো এ মানে একেবাৰে অনুভৱ কৰাতো উ কম দেখা পোৱা যায় আৰু তেওঁলোকক মানে অতি সহজ বিশ্বাস কৰাটো যথেষ্টখিনি টান হৈ পৰে কাৰণ কোনে সঁচা কৈছে বা কোনে মিছা কৈছে আমি সেইটোতো গম নাপাওঁ কিছুমানে তুমাৰ এই মিচাৰ লুটি লৈ যায় বা বহু খিনি যথেষ্ট ধৰণৰ কু কৰি দিয়া কিন্তু কিছুমান বাৰু মাজত সচা থাকে কিন্তু এই যিবিলাক বিচ্ছাশ চলনাৰে মিচা বন্ধুত্ব দেখুৱাই তেওঁলোকৰ বাবে যিবিলাক ধৰা সঁচা বন্ধুত্ব থাকে তেওঁলোকো মানে তেওঁলোককো বিশ্বাস কৰিবলৈ যথেষ্টখিনি
হয় হয় ঠিকে কৈছে মানে আজি জিকালি য় মই এতিয়ালৈকে শুনাৰ ভিতৰত যিমান বোৰ মানে এনেধৰণে সামাজিক মাধ্যমেৰে আ মাধ্যমত লগ পাই যিসমূহ বন্ধু বান্ধৱ গঢ় লৈ উঠিছিল তেওঁলোকৰ অধিকাংশৰে মই মান মানে এনে ধৰণৰ এই এ মানে কাহিনী শুনিছ চো য্যা এজনে আনজনক চলনা কৰি এনেকৈ হত্যা কৰিলে বা বিভিন্ন ধৰণৰ কা মানে কাহিনী মই শুনিবলৈ পাইছো বিশেষকৈ অনলাইন মাধ্যমৰ যিসমূহ মানে বন্ধু গতি কে মানে মই এইটো ক'ব বিচাৰোঁ যে সামাজিক মাধ্যমত লগ পোৱা বা নেদেখা কৈ সামাজিক মাধ্যমৰ জৰিয়তে চিনাকি হৈ মানে ইমানো বেছি বিশ্বাস কৰি ল'ব নালাগে। হয়নে?
হয় হয় একেবাৰে সঁচা কথা আৰু বিশ্বাস যদি কৰে তেনেহলে ভালদৰে প্ৰথমতে চালি যদি চাই ল'ব লাগে যে বন্ধুজন সৎ হয় নে বা বিশ্বাসযোগ্য হয় নে নহয়। কাৰণ বহুতজন এনেকুৱা থাকে যে সন্মুখেৰে বিশ্বাসী যেন লাগে কিন্তু পিছ মুহুৰ্তত আকৌ মানে অলপ সময় যোৱাৰ পিছত গম পোৱা যায় যে তেখেতৰ তেখেতে যিখিনি কৈছিলে গোটেইখিনি কথা মিছা। পিছলৈ গৈ আৰু মানে সেই সততাৰ প্ৰমাণটো অ পোৱা নাযায় বা সেইয়াতে যিখিনি বিশ্বাস কৰা যায় সেই বিশ্বাসটো আমাৰ ভাঙি যায় সেইবাবে মই ভাবো যে বন্ধুত্ব কৰা আগত প্ৰথমে মানে আ সেই বন্ধুজন বিশ্বাসৰ যোগ্য হয় নে নহয় সেইটো আগতে মানে চালি জাৰি চাই ল'ব লাগে।
হয় হয় ঠিক কথা কৈছা তোমাৰ লগত আজি এই বিষয়ে আলোচনা কৰি মোৰ খুব ভাল লাগিল। তোমাৰ পৰা বহুখিনি তথ্য জানিলো বা ময়ো ক'লো। আ আমি পৰৱৰ্তী সময়ত আকৌ ভালকৈ আলোচনা কৰিম দিয়া এই বিষয়ে। আজি ইমানতে সামৰিছো দিয়া ধন্যবাদ।
হয় হয় নিশ্চয়, ধন্যবাদ।